খবৰ ভাল ভাল ভাল কি কৰি আছা
মই এতিয়া আছো ঘৰতেইছো
তনেকেই
পঢ়ি নাই এনেই অলপ পঢ়ি মানে এনেই অলপ চলপ
আজি বতৰ কেনেকুৱা
বতৰ আজি গৰমটো ঠিকেই ঠিকে আছে অলপ ৰদ অ ডাৱৰীয়া ৰ'দ আছে যি অলপ
উম এতে বাৰু ৰ'দ নাই
আমাৰ ইয়াত আছে ৰ'দ মানে সেনেকুৱা নাই অলপ অলপ
বাকি ব্ৰেকফাষ্ট কি কৰিলা
ব্ৰেকফাষ্ট ভাতে খাই দিলো আজি
ভাতে ব্ৰেকফাষ্টত ভাত খালা নেকি
অ ব্ৰেকফাষ্ট তে ভাত খাই দিলোঁ আজি
যে ব্ৰেকফাষ্ট কৰা নাই বেলেগ
খাব পাৰা ভাত ৰাতিপুৱা ৰাতিপুৱা
এ খাও ৰাতিপুৱা
এই তোমালোকৰ অভ্যাস আছে ন
অ আজি পন্ন্তা ভাত চাইিলো পন্ন্তা ভাত
উম
খাইছো খাইছো বহুত খাইছো
কি এদি খাই ভাল পোৱা হে নাই
আলু পিটিকা
উম
আলু পিতিকা তাৰপিছত বৰা যে আছে বৰা
হয়
পুখুৰী বৰাই কোৱা চাগে
আমি পন্তা ভাট ম খাইটো পিযয়াজ লওঁ তোমাৰ জলকীয়া থাকে এক্সট্ৰা চবজি মানে কি আলু ভাজি চাজি তোমাৰ মাছ পোৰা বুলি কৈছে মাছ
অ মাছ পতাৰ লগতো ভাল লাগে চাটনিৰ লগতো ভাল লাগে
ভাল লাগে, ভাল লাগে, ভাল লাগে এনেকে ভাল লাগে ৰাতিপুৱা ভাত খাব লাগে নাই, নাই, তোমাৰ খাই দিছো অলপ এনেই আৰু তোমাৰ এক, এক কাই বুলি যি কয়
আহ
এপাক আহি খাই দিছো আৰু ইয়াৰ লৈছিল
চ' তোমাক এটা কথা সুধো।
সদা, সদা, তুমি হেৰি কৰি আছো নেকি তোমাক মই সুধিছো কি?
সুধা তুমিয়ে সুধা।
তুমি অ এনে কিবা চাকৰি কাৰণ তুমি কিবা প্ৰিপাৰেচন কৰি আছা নেকি?
চাকৰিৰ কাৰণেতো, ৰেলৱে চাকৰি কাৰণে প্ৰিপৰেচন কৰি আছো, ৰেলৱে, ৰেলৱে।
ৰেলৱেত কি পঢ়ি আছা কি
বৰ্তমানতো আই টি আই কৰি আছো, আই টি আই কৰাৰ পিছত, আই টি আই কোৱালিফিকেচন লাগে ন ৰেলৱে
আহ
বুজিছা ন? আই টি আই কোৱালিফিকেচন লাগে চ' আই টি আই কোৰ্চটো কমপ্লিট কৰি কেনে আই টি আই তেতিয়া মই এক্সাম দিব পাৰিম ন।
ৰেলৱেত কি কিতাপ পঢ়িব লাগে এনে, কি তোমাৰ কিতাপ কোনবিলাক পঢ়ি আছ
বৰ্তমানটো এই কিতাপখনৰ নামেই
উম
ব বৰ্তমান আই টি কৰিব, কৰিব কাৰণে মানে ৰেলৱে কিতাপ মানে ৰেলৱে কিতাপ এনেকুৱা নাথাকে বুজিছা? এই নৰ্মেল কিতাপে আমাৰ জেনেৰেল নলেজে থাকে বুজিছা?
হয়, হয়, অলপ মই বেলেগ থাকে বুলি ভাবিছিলো।
নাই, নাই, ৰেলৱে এক্সট্ৰা কিতাপ নাথাকে জেনেৰেল নলেজে লাগে তোমাক পৰীক্ষাত।
হয়, হয়, নেকি আৰু মে মেথছ আহে, নহয়? মেথছ মেথছ আহে তোমাৰ মেথছ তুমি ভাল পোৱা নে? মেথছ ভাল পোৱা নে বেয়া পোৱা?
পাও আৰু ভালো নাপাওঁ বেয়াও নাপাওঁ।
উম হয় নেকি? মই মেথচ টো ভাল নাপাওঁ, মে
গণিত-গণিত গণিত-গণিত। আহখনহেহ।
গণিত বুলি কয় অসমীয়।
হা আহ গণিত গণিত কুমাৰ
অ নাই নাই মেথছ অ গণিতলে ভালেই লাগে তোমাৰ অলপ চলপকে আৰু টান লাগে টানো লাগে! অলপ মাথাটো খতিব মাথাটো খটুৱাব লাগে।
উম মাথা খটালে মেতচি মাথা খ টোৱালে গণিত আৰু গণিত প্ৰেক্টিচ লাগে প্ৰেক্টিচ প্ৰেক্টিচ বহ বুত প্ৰেক্টিচ লাগে।
তোমাৰ নেওতা কেইখন মনত থাকিব লাগিব, উদান নওত
উম নেউতা পুৰণ, হৰণ। যুগ,
তোমাৰ এইবিলাক বিহুত এইবিলাক পাৰিব লাগিব।
উম তুমি
নোৱাৰা।
তুমি কিবা চাকৰি কাৰণে প্ৰস্তুত কৰিছা?
নাই মই এনেই তোমাৰ এ দি আৰ ই দি দিম বুলি ভাবিছোঁ।
হয়।
অসম চৰকাৰৰ যিটো এ দি আৰ ই তোমাৰ এ তিন নম্বৰৰ লব এইবাৰ এইটো একজাম তোমাৰ হেৰিত হ'ব। এতিয়ালৈকে হেৰি কৰা নাই ডেট দিয়া নাই কিন্তু দুই লাখ ল'ব বুলি কৈছে।
ছাবজেক্ট কিহৰ কিহৰ আহে এইটোত?
চাবজেক্ট তোমাৰ গোটাই আহে তোমাৰ ৰিজইং আহিব মেথছ আহিব জেনেৰেল নলেজ আহিব তোমাৰ বিজ্ঞানৰ ওপৰত আহিব অ বিজ্ঞান অ ছায়ন্স বিজ্ঞান তাতে কৰিছোঁ মই। ম আৰু
ম তুমি এইটোৰ কাৰণে কোনটো বুক
মই তোমাৰ আছামিয়াৰ বুকজি আছ এইখন।
অ।
অসম ইয়ৰ বুক।
এ এইটো পঢ়ি আছ।
অ এইটো পঢ়িলে ভাল আৰু মানে তোমাৰ অসমৰ কথা বেছি সুধিব অসমৰ পৰীক্ষা হলে বাহিৰো
অ ক অসমৰ কথা বেছি সুধিব।
অ বাহিৰটো সোধেই বাহিৰত কম আহে।
তোমাৰ সাহিত্যৰ কথা আহিব।
তোমাৰ মতে কি ভ তোমাৰ মতে কি মানে আগ আগৰ শিক্ষা আ প্ৰতিষ্ঠানটো ভাল আছিল নে এতিয়াৰ শিক্ষাটো ভাল?
এতিয়া ভাল হৈছে মোৰ মতে।
উম এতিয়া ভাল হৈছে মোৰ ম চ একে
এতিয়া বহুত ভাল হৈছে।
আ অ আগবত বহুত লিখিব লাগিছিল বহুত আগত মেট্ৰিকত বহুত লিখিব লাগিছিল।
হয় এতিয়া মানে কি উন্নত হৈছে আমাৰ শিক্ষাৰ বিভাগটো।
আৰু এতিয়া মানে সহজ কৰি দিছে সহজ।
হয়-হয় এতিয়া তোমাৰ বহুত।
এতিয়া এ ডি আৰ ই পৰীক্ষাতো এ এম চি কিউ বহুত আহে মানে এম চি কিউ মানে টিক থকা অন্স্বেৰ বহুত ত
হয় হয়। সেনেকুৱাই আৰু। এই জেনেৰেল নলেজো বহুত আহে তোমাৰ, এ দি অৰ ই ত মোটামুটি তোমাৰ ত্ৰিশ-চল্লিশটা মান
কিমানৰ ভিতৰত পৰীক্ষা এ দি আৰ ই টো?
এ কিন্তু তোমাৰ থাৰ্ডগ্ৰেডৰ তোমাৰ এ পসতটো ডৰশৰ ডেৰশৰ পাইছো মই, ডেৰশৰো পাইছো তোমাৰ পসতটোৰ ডেৰশৰে প্ৰায়। চব বৈতিছৰো আহে। এনেকুৱা আৰু। দেৰশৰো ডেৰশটা কোৱেচন আহিব তোমাৰ। এশ এ এশটা গ কেতিয়াবা
ডেৰশ তাৰ ভিতৰত কিমান পাব লাগে? ডেৰশ তাৰ ভিতৰত কিমান পাব লাগে?
যিমান কা যিমান কাট অফ উঠে তোমাক যদি তোমাৰ কিছুমানে এশৰ ধৰক এশ পই এশতো যাব ন।
আহ আহ।
যোনে ভাল লৰা থাকিলে যিমানে কাত অফ উঠে সিমানে পাব লাগে বুলি কথা নাই। চা ষাঠিটো তুমি পাই যাব পাৰা, সত্তৰটোতো পাই যাব পাৰা এশৰ ভিতৰত এশ থাকিব পাৰে এইটো তোমাৰ পচ যিমান পোচ আছে
এ মাম মামা আছে এতিয়া চাগৰি পাবাই ট্ৰাই কৰি যোৱা চাকৰি পাবা একদিন এনেকে।
অ, মামা-মামাই দিব চাকৰি তোমাৰ। হেৰি কৰিব লাগিব, পঢ়িব লাগিব নিজে। মামাই নিজে পঢ়িহে ল'ব লাগিব।
এ তই এইটোৱো কলো নিজে ট্ৰাই কৰি যোৱা যিমান পাৰা মাম মামা আছে ন চাকৰি দিবৰ কাৰণে
এতিয়া তোমাৰ নিজে ল'ব লাগিব। তোমাৰ হেৰি নহয় আৰু তাত মানে কি
নাই, নাই আগ-আগতে যেনেকে দুৰ্নীতি হৈছিল। পইচা খাই কাৰণে এ দিছি এতিয়া এতিয়া দুৰ্নীতি বহুত কমিছে।
কমিছে এতিয়া বহুত কমিছে এতিয়া দুৰ্নীতি নাইয়ে এতিয়া।
বহুত দুখীয়ী কলেৰ লৰা পাৰি আছে অ' আগৰ বছৰে বহুত দিছে ন আগৰ বছৰ নহয় এইবাৰেই বহুত দিছে টো জানুৱাৰী মাহত।
হয়। আগত, আগতে মানে কি? আগতে কংগ্ৰেছ চৰকাৰ থাকোতে তোমাৰ, বহুত দুৰ্নীতি আছিলে।
উম
এতিয়াটো ব, চাকৰি এতিয়া নাই, এতিয়া চাক কৰি ল'ব ভাল আৰু।
উম, উম মানে তোমাৰ এনে কিহ দ ডিপাৰ্টমেটত, গভমেণ্টৰ কি ডিপাৰ্টমেণ্টত চাকৰি কৰাৰ ইচ্ছা থাকে ন' চবৰে।
মোৰতো চিভিলো ভাল লাগে দুটাই ভাল লাগে চিভিল আৰু তোমাৰ ডিফেন্স
উম অ', চিভিল ডিফেন্সৰ
পুলিচ চুলিচত ভাল লাগে আৰু তোমাৰ
দৌৰিব লাগিব ফিট কৰিব লাগিব বডি এ টেষ্ট, টেষ্ট, টেষ্ট হ'ব ন এইলাক?
হয় চিভিল আৰু তোমাৰ ডিফেন্ ডিফেন্সটো ভাল লাগে এ চিভিল আৰু ডিফেন্স দুইটাই আৰু।
হয় হয় এই দুটা টেষ্ট হয় ন ফিজিকেল মেডিকেল
অ', হয় চিভিলত নালাগে।
চিভিলত নালাগে ডিফেন্সত লাগে ন?
অ', ডিফেন্সত লাগে চিভিলত নালাগে চিভিলতো নিজে পৰীক্ষা দি পাছ কৰিলে চাকৰি হ ডিফে ডিফেন্সত এতিয়া চব লাগিব দাউৰিব লাগিব তোমাৰ জাপাব লাগিব। তোমাৰ অ ৰিণ পৰীক্ষা পৰীক্ষা দিব লাগিব। তাৰ পিছত এই ভাইভাই হ'ব। তোমাৰ অৰেইল হ'ব
ইণ্টাৰভিউ উম, ভ-ভাইভা তাকেতো ভাইভাটো ইণ্টাৰভিউ।
উম, অৰে অৰেল বুলি কয় তোমাৰ অসমীয়াত সেইটোৱেটো কৈছো মই। সেইটো এই এ লাষ্ট সেইটোৱে আৰু তোমাৰ। লাষ্ট হে ঠিক আছে দিয়া আজি ৰা আজি ৰাখিছো আজি লৈ
ঠিক আছে ঠিক আছে।
থা পাতিলো মাৰ লগত।
অ-অ, ধন্যবাদ ৰাখিছোঁ দিয়া। অ, পাৰিম। ঠিক আছে পাতিম দিয়া। অ।